হেল্ল'
কি কৰিছা
বহি আছ তুমি কি কৰিছা
মইয় আছো ঘহতে শুই আছো
কিবা খালা নাই
কিবা খালা নাই
চাহ টা নাই খোৱা খাম পাছত
দুপৰীয়া ভাত
দুপৰীয়া ভাত নাই খোৱা এতিয়া
উম
লগত খাইছহে উম-হুম, তুমি খালা?
উম, খোৱা নাই, খাওঁ আৰু। ৰাতিপুৱা ভাত খালোঁ।
অ'।
উম।
কিহে খালা?
আৰু ভাত খালোঁ দালিয়ে। ডিম নাছিলে তাৰ পৰা এনে বটল বনাইছিলে এনেকে ভাজি কৰিছিলে আলুৰ লগত।
উম, উম।
কিনো খাবা আও আজিকালি পাচলিবিবোৰ হয় সাৰ দিয়াই, ঘৰুৱা পাচলি বুলিবলৈ নাইয়েই একো। আমাৰ ঘৰত কৰিছে বাৰু আমাৰ ঘৰত। টিহু আছে, ভেন্দি আছে, অমিতা আছে তেনেকেই।
অ'।
গোমধানৰ খেতি কৰিছোঁ, ভাতকৰেলা আছে উম।
গোমধান কেনেকৈ কৰে অ?
গুম ধানৰ গুটি এনেকে ৰুব লাগে, তাৰ পিছত তাতে হৈ যায় আ
ৰুব লাগে।
উম, ৰুব লাগে মানে কি এনেকে হেৰি কৰিবই লাগে। গুটি এনেকে গুটি যেনেকে শিছে। তেনেকে এটা, এটা গুটি এনেকে দিব লাগে।
উম।
তাতে গুটি দিয়াৰ পিছত হৈ যায় আৰু লাইন, লাইনকৈ।
উম।
গুমধান খাই বহুত ভাল লাগে ন? বইল কৰি খাবলৈওঁ ভাল লাগে, পুৰি খাবলৈওঁ ভাল লাগে।
অ', মই তেনেকে নাখাওঁ বাৰু।
কেনেকে খোৱা?
এনে মই গোমধান টো খাই বকে ভাল নাপাওঁ।
অ', বইল কৰি খাব লাগে বহুত ভাল লাগে।
বইল কৰি খাই পোৱা নাই, এনেকে যে জুইত পুৰে যে।
উম।
উম।
মই খাইছোঁ ভাল লাগে খায়।
উম, মই সেই তেনেকে খাইছোঁ।
উম। পাচলিটো হতি এইটো সাৰ দিয়াই পাচলি কিনো খাব বজাৰৰ পৰা।
তাকেহে।
সকলোতে সাৰ দিয়ে, পাচলি দাম দামেই শুনিবানে তুমি নে খাবাই। যিহে দাম হৈছে আজিকালি। পাচলি বিলাকৰ বহুত দাম হৈছে নহয়।
উম। বজাৰ নবহে জানো।
বজাৰো হয় আমাৰ মংগলবাৰে, মংগলবাৰে বহে কাইলৈ বহিব।
অ', দামবোৰ কম নে হেৰি?
দাম কি কমিব সমানে।
উম।
পাচলি দামেই কৰিবানে তেলৰ দাম দালিৰ দাম।
উম।
সেইবোৰ বাঢ়িবই বাৰু কাৰণ কি হৈছে এতিয়া চৰকাৰেতো আমাক বহুত, বহুত পইচা দি আছে ন।
উম।
চৰকাৰেতো সেইটো টেক্স উঠাবই লাগিব কৰবাৰ পৰা নহয় কৰবাৰ পৰা।
উম।
এইপিনে ধৰি লোৱা আমাৰ কি দিছে? আমাক দিছে নিজুত মইনা দিছে, বাবু আঁচনি দিছে। উম, এনেকে বৃদ্ধ মহিলাবিলাকক বৃদ্ধ পেঞ্চন দিছে।
উম।
অৰুণোদয় দিছে, বিধৱা পেঞ্চনো দিছে।
তেন্তে কিমানৰ আঁচনি উলিয়াইছে চৰকাৰে‌?
তাকেহে।
ভালকে পঢ়িলে স্কুটি দিয়ে।
উম।
স্কলাৰশ্বিপ দিয়ে। এনেকে বহুত, বহুত সুবিধা দি আছে নহয় আৰু সুবিধাতো সুবিধাই আৰু লগত এতিয়া দেখোন চৰকাৰে দেখোন নতুন, নতুন হেৰিও নতুন, নতুন ৰাস্তা ঘাট নিৰ্মাণ কৰিছে। দলং বনাইছে ক'বাত মেডিকেল। কলেজ বনাইছে ক'ৰবাত বিশ্ববিদ্যালয় স্থাপন কৰিছে।
উম।
এতিয়া আমাৰ লখিমপুৰতে মাধৱদেৱ বিশ্ববিদ্যালয়ত এখন ডাঙৰ বিশ্ববিদ্যালয়ৰ এ মই বা এখন কিমান ডাঙৰ হেৰি বনালে।
উম।
অ', ভাল লাগিছে দেখিবলৈ।
ওম।
উ দিব টো
নহয় আগষ্টৰ পৰা আগষ্টৰ পৰা নিদিয়ে আৰু
আগষ্টত নিদিয়া অক্টোবৰৰ পৰা আৰম্ভ কৰিব।
উম।
আৰু যি কেমাহ দিয়া নাই সেইবিলাক একে লগেতে দিব ন।
অ'। সেইটো ভাল হ'ব ব দেই।
দিলে হ'ব।
দি দিয়ে বা
উম।
উম। উ উ এতি
ভাল বোৰ কৰিছে অকলে
উম এতিয়া ফৰ্ম ফিলাপতে পইচাবোৰ ইমান ঘৰ লয়
উম।
সেইটো কৰিছে আকৌ দেই।
কিইটো।
মই দাম টো উঠাই কৈছো ফৰ্ম ফিলাপত এক সেই এটা আলোচনীটোৰে ষোল্লশ সোতৰশ এনেই কিছুমানৰ প্ৰেক্টিকেল তাতকৈও বেছি হয়।
তাকেটো বাইিৰ চলতিয় ওলাই যায়টো।
উম। তই প্ৰেক্টিকেলৰ লগৰ কথা।
সেইটোৱেতো।
মাধৱদেৱত তাতকৈও বেছি হেনো।
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বেছি হয়।
উম।
ব্ৰেক লাগিলও বেছি।
উম। বভাৰ দাম।
হয়। চৰকাৰে প্ৰভাইড কৰি আছে ন' পইচা সেইকাৰণে ইমানটো লৈ আছে আৰু।
দিছেও লৈছেও।
লৈছে হে।
এডমিশনো পইচা নলয়।
দুইটাই চলাব লাগিব নহয়।
উম।
চব চলাব লাগিব ন'।
উম। এডমিশনৰ পইচাটো নলয় আৰু।
নলয় অ' কিন্তু মানে আমাৰ হেৰিৰপৰা উঠাই দিয়ে।
উম।
মানে দুইটাৰ নচল, চৰকাৰে ক'ৰ পৰা চলিব, চৰকাৰতো লোক ধাৰ কৰিব নোৱাৰি ন' বেলেগৰপৰা।
উম, সেইটোৱেই।
আৰু আমাৰ চৰকাৰখন লিমিটে থাকে, প্ৰত্যেকখন চৰকাৰে লিমিট থাকে যে ইমানটোতকে ইমানে পইচা বনাব নোৱাৰে।
উম।
যদি যদি মানে হেৰি থাকে বহুত বনাব পাৰিলে বনায়ে থাকিলেহেঁতেন, তেনেকুৱা মানে কথা।
সেইটোৱে।
ধৰিবলে গ'লে ভাল নালাগা হৈছে, ক'বলৈ গ'লে বেয়াও হৈছে।
উম।
এতিয়া
সেইটো টাইপৰ পইচা দি থাকিলে সেইটোত কিমান দিগদাৰ হয়।
সেইটোৱেইতো।
হ'ম যাবৰ সময়ত।
অ'। এয়া চোৱা চৰকাৰে যদি তুমি যদি এডমিচন ফ্ৰী নাপালে নহয় তোমাক এডমিচন দিব লাগিলেহেঁতেন ন'? কিমান পইচা ভৰিলেহেঁতেন।
এককোৱে বাৰু।
এডমিশন দিব লাগিব, তাৰপিছত আকৌ ফৰ্ম ফিলাপৰ কাৰণে পইচা দিব লাগিব।
উম।
উ, মান কি?
পইচাই পইচা।
পইচা প সেইকাৰণেহে।
হু?
এইকাৰণে বুলো।
উম। কেই।
উম।
অ' যেনেকে নিছে, নিছে তেনেকেও মিলিছেও।
উম।
আ, আপুনি নিলে নিব পাৰিব কাৰণ চৰকাৰেতো বেলেগে কিবা কৰিবও নোৱাৰে ন'। তে কিমান কৰিছে চৰকাৰে, চৰকাৰে এতিয়া চাকৰি দিছে কিমানখিনিক।
উম।
এতিয়া চৌবিশৰ, সাতাইশৰ পঁচিছ হাজাৰতো অকল পুলিচে উলিয়াব ন'।
উম।
কিমান সুবিধা দিছে, প্ৰত্যেককে পকা ঘৰ দিছে।
উম।
চ'লাৰ দিছে।
উম।
প্ৰত্যেককে।
উম।
স্মাৰ্ট মিটাৰো লগাইছে নহয় আজিকালি।
উম, তোমাৰো লগালে, লগালে অ'। আমাৰো লগালে।
চবৰে লগাইছে।
উম। তোমালোকৰ লগালে?
আমাৰ লগাই থোৱা আছে অ'।
উম।
ভাল আৰু। বিলটোত আহি পেলাই দিব। দিব লাগিব বুলি সেইটোহে ল' উম।
বহুত ক্ষেত্ৰত ভালো হৈছে, বহুত ক্ষেত্ৰত কাৰ উন্নতি কৰিছে, বহুত ক্ষেত্ৰত এতিয়া বেয়াও কৰিছে, এতিয়া চৰকাৰে নতুন নতুন হেৰি হৈ থকাতকে তেতিয়া এ, এইটো কি দ্বীপৰ বিলৰ গোটেই গছ গছনিবোৰ কাটি পেলাইছে।
উম।
গছবোৰ কাটি পেলোৱাটোতো কোনো কাৰণ নাছিলে ন' কিমান পাকঘৰ পৰাই আছিলে ন' গছবোৰ?
উম।
গছবোৰ কাটি পেলোৱাৰ লগে লগে কিমান বেয়া লাগিছে দেখিবলৈ।
উম।
উম।
আকৌ ৰুব পাই।
হুম?
আকৌ যদি ৰুৱে।
সেইটোয়ে, আকৌ ৰুব লাগিব ভালকে।
তাক
তে গছ গছ গছনিবোৰ কাটি দিলে, প্ৰকৃতি ধংস কৰিলে, প্ৰকৃতিয়ে এতিয়া তাপাত্ৰা বেছি হ'ব ল'ব। বৰষুনে নিদিব, অকল ৰ'দে দি থাকিব। খেতি পথাৰ বেয়া হ'ব। আৰু আমাৰ অসমৰ মানুহবোৰ কেনেকুৱা অসমৰ মানুহবোৰ এইটো মানে কি, খেতিৰ লগতে জড়িত হৈ থাকে ন'।
উম।
ধান খেতিে অসমৰ প্ৰধান।
উম।
ধান খেতিতো ধান খেতি, চাহ খেতিও আমাৰ অসমৰ
উম।
এইবোৰ ক'ৰপৰা কৰিব?
উ, সেইটোৱেই।
এইবোৰ নকয় নেমেলেই।
ৰ'দ যে যি দিছে।
উম।
ৰ'দৰ কথা কৈছু বিলো।
উম।
গৰম।
গছ-গছনি কাটি পেলালে সকলো খ উ নাযায় নে। গছ পাতি কাটিছে, গছ তাতকে বেছি দুগুণ তিনিগুণ লগ ৰুব লাগিব। কাৰণ প্ৰকৃতি খন প্ৰকৃতিৰ ধ্বংস কৰা মানে কি, আমাৰ নিজৰ বিপদ নিজে চপাই অনাহে হৈছে।
উম।
তাপমাত্ৰা বৃদ্ধি হৈ যাব।
উম।
এতিয়াই মানুহ গৰমত ওলাব নোৱাৰে।
আৰু এসোপা কাটিবলৈ হ'লে শেষেই হ'ব।
কোনো
মানুহ ওলাব নোৱাৰা হ'ব বাহিৰলৈ।
সেইটোৱেটো মানুহতো ওলাব নোৱাৰা হ'বই, এতিয়াই, এতিয়াই কিমান গৰম দিছে।
উম।
চল্লিছ পঞ্চল্লিছ ডিগ্ৰী।
উম।
আৰু তাতকে চাগে, আৰু যদি গছ গছনি হ'লে কাটি পেলাবলে হয় আৰু কিমান কি হ'বগে চাগে।
ক
প ভ গৈ থাকিব ন'।
উম।
ইমান বেয়া, সেইকাৰণে মানে মানুহে গছ-গছনি কটাই গাত মানে ভাবিবও লাগে, যে কিবা এটা পিছৰ, পিছৰ প্ৰজন্মলৈও চাব লাগে।
উম।
এতিয়া সকলোৱে শেষ কৰি দিব নোৱাৰি নহয়।
উম।
হয়নে?
মানহে বুজিব লাগে অলপ।
বুজিব লাগে, চৰকাৰে কৈ চাব মি ন কৰা নহয়, হ'লেও যেনো গছ গছনি কাটিবলগীয়া কোনো কাৰণ নাই নহয়।
উম, আৰু কিছুমান মোৰ অ লগেমবিলাক কৰে।
চৰকাৰে কয় আমি ইয়াৰ ঠাইত নতুন গছ ৰোপন কৰিম, নতুন গছ ৰোপন কৰিবয়েই লাগিব আৰু নকৰিলে নহ'ব ন'।
গছ তোমাৰ ডাঙৰ ম লে কিমান চুুৰ আছে। গছ গছল ডাঙৰ হোৱলে, হোৱালে বহুত দিন লাগে।
লাগে টো। এজবা গছ সম্পূৰ্ণ হৈ উঠিবলে কমেও, দহ বছৰ মান লাগে। দহ, বিশ বছৰ, আৰু ভাল গছ চাবলেতো বহুত লাগি যায় ন' বিশ পঁচিশ বছৰ লাগি যায়।
উম',।
আৰু তেনেকুৱা ঠাইত যদি ইমান ডাঙৰ প্ৰকাণ্ড, প্ৰকাণ্ডৰ গছবোৰ কাটিবলে হয়।
উম',
প্ৰকৃতিৰ পৰিৱেশ বোৰ ধ্বংস হ'বই ন'।
সেইটোৱেটো, দুখ দি লাভ নাই, অকল চৰকাৰে জানো কি হেৰি কৰিছে।
সেইটোৱেইটো। চৰকাৰে নতুন কিবা প্ৰজেক্ট ষ্টাৰ্ট কৰিছে তাত ভাল, ভাল হে বনাব। কখখন বিজেপিৰ বিল খন ভাল মানদণ্ড মানদণ্ড মানে বনাব কিবা কিবি তৈয়াৰ কৰিব